চোন এই এতিয়া চুলি কাটি আহি বহি আছো আৰু দেই।
অহ চুলি কাটিলা?
চুলি কাটিলো চুলি কাটিলো।
কি চুলি মানে চুলি মানে কিমান লয় তোমালোকৰ ফালে চুলি কটা?
অহ কৰবাত এশ টকা, কৰবাত আশী টকা, কৰবাত সত্তৰ টকা, এই দাড়ি চাড়ি কাটিলে আৰু ডেৰশ মানে পৰে আৰু।
অ তোমাৰতো বাচি গ'ল ন পিছে দাড়িটো নাই তোমাৰ?
তাকে বৰ বেছি এটা নাই যে এনেকে পইচাটো নলয় মানে, অলপ চলপ আছে এইবিলাকে কটোৱাই থাকো আৰু
হয় নেকি?
অ
বাকি ইমান ওলাই গ'লা নে চুলি কাটিবলে।
তাকে গৰম হলেও গ'লো আৰু মানে, এতিয়া লগৰ কেইজনী মানে পিকনিক খাবলৈ বুলি পিকনিক মানে কি আৰু পাৰ্কৰ পিনে যাম দেই বুলি কৈছিলে, তাই কে যাবলৈ অলপ চুলি তুলি কাটি লৈছো। অ লগৰ ছোৱালী?
বাহ।
অহ।
মোকো মোকো লগ ধৰা আক।
উঠনি মানে কল কৰিছিলে লগৰজনৰ লগত মানে দুটাকে আছোতো আমি। দুটাই আহিবা হা তোমালোকে তাৰপিছত, আমি একেলগে বহুত দিন যোৱা নাই বুলি কৈছে আৰু তাতে সৰু পৰা একেলগতে পঢ়া আৰু।
অ তেনেকোৱা মানে, কোন কোন পাৰ্কত যাবা?
কোন পাৰ্কত যায় আক সিহঁতে জানিব আৰু দেই। অ। তুমি কি কৰি আছা হয়?
ময়ো এতিয়া এনে বহি আছোঁ ফেনৰ তলত, যিহেতু বহুত গৰম পৰিছে আজি।
আচ্ছা। গৰমতো সদায় পৰে গৰমতো মানে কি কবা আৰু। উম একদম খঙে উঠি যায় গৰমটোৰ কাৰণে যে কেতিয়াবা।
অ অ।
সহ্য কৰিবলে কষ্ট হৈছে
পূৰা পানী খাই আছো আৰু থাকিব পৰা নাই।
তাকে তাকে মইয়ো এইটো এতিয়া আৰু
বাকী খোৱা বোৱা হৈ গ'ল ভাত চাত?
ভাতটো আজি মানে কি ক'ম আৰু ভাতটো খাব লৈছিলো চবজিবিলাক ইমান ভাল নহয় ন খুৱাই নহল ভালকে।
অঁ কি চব্জি বনাইছিলো?
মটৰ বনাইছিলোঁ মটৰ আৰু দালি বনাইছিলোঁ হা মটৰটো মানে। দুদিন হৈ গ'ল তিয়াই থোৱা অলপ গোন্ধ এটা মাৰিলে, ভালকে ধুলো ধোৱাটো তথাপিও ইমান। গোন্ধটো থাকিব বুলি ভবা নাছিলো।
ইমান গৰমত দুদিন।
উম মানে হেৰিৰ হ'ল আকৌ। অ প্ৰথম দিনাই খাম বুলি ভিছিলো সেইদিনা মাছ আনিলো মাছ আনি পিছদিনা মাংস। আনিলো এতিয়া ৰাতিপুৱাই ওনাই দিছিলো আৰু কি কবা আৰু।
অ ম মানে মাংস খোৱা চ হলে মানে মটৰটো বেয়া কৰিছিলা।
অ সেইটো হয় হয়।
অ।
উপায় নাই আৰু কি কৰিবা
খাব লাগে মাছ
অ তাকে আকৌ তো মটৰটোতো সেনেকোৱা হ'ল হ'লেই তাতে আকৌ নিমখটো বেছি দি পালো।
অ তেনে কিহলৰ খালে ভাল আজি তেনেকে।
তেনেকে সুধা ভাতে খালো আৰু দেই নিমখৰ লগতে। উ ভোট জলকীয়া ললো তাৰ পৰা এদিন নিমখ ললো। পিযয়াজ দুটুকুৰা ললো এনেকে খাই দিলো আৰু।
অ ঠাণ্ডাতো তেনেকেই ভাল মানে পইতা ভাত হিচাপে।
অ থানা ভালে ভালে ভালে থাকে।
বাকী কতো ফুৰিব নাই যোৱা।
তাকে এনেকে ফুৰিব যোৱা নাই। আহ লগৰ কেইজনীৰ লগতে তাকে আজি এপাক ওলাই যাম বুলি ভাবিছো তাৰ। তাৰ পৰা কি হয় বাকী লগৰ বোলে দেচোন প্লেনিং বনাই যাম যাম বুলি কি। কিু যোৱাহে হোৱা নাই।
অঁ হয় নেকি।
উম। এইপিনে অৰুণাচল পিনে হা। অৰুণাচল পিনে দাম দাম বুলি ভবা আছে। কিন্তু যোৱাহে হ নাই ভাবি থাকোতে গৈছে আৰু কি কব আৰু দিন বিলাক তেনে পাৰ হৈ গৈছে।
এনে একেবাৰে এনে একেবাৰে একেবাৰে দূৰ বুলি ক'লে ক'ত ক'ত ফুৰি পৰিছে।
মই এনেকে একেবাৰে দূৰ বুলি ক'লে কোন। ভালৰ কথা আছে বাৰু এ গুৱাহাটী।
মানে মানে অসমৰ ভিতৰতে ত মানে একেবাৰে দূৰত।
মই একেবাৰে দূৰত গৈছো গুৱাহাটী গৈছো দেই তাৰ পৰাপিনে মাজুলী। গৈছো যোৰহাট গৈছো।
গুৱাহাটী ক'ত গৈছিলে আৰু গুৱাহাটী কি চাবাইছিল।
গুৱাহাটী মানে এই মিটিং এখনত গৈছিলো আৰু।
অঁ অঁ।
মানে এই ধৰা লাচিত ব্ৰেহাৰ নামৰ এখন গ্ৰন্থ উন্মোচন কৰিছিলে আৰু। সেই বংশন্চন কৰোতে আমাৰ। এ কি কবি আছিলে যে ইংলিছৰ ইংলিছ কবিতা লিখে যে তেওঁ আহিছিলে। তাৰ পৰা অমিত। চাহ আহিছিলে হিমন্ত বিশ্ব শৰ্মা আহিছিলে বহুত মানুহ আহিছিলে মানে ডাঙৰ ডাঙৰ। তাত মাচ দিছিল তালে গৈছিলে।
মানে ডাঙৰ প্ৰগ্ৰেম আছিল মানে। অঁ সেইটো কথা।
অ মানে লাচিত বৰফুকনৰ বিষয়ে লিখা কিতাপ এখন উন্মু
অঁ অ
তাতে গৈছিলো আৰু কলেজৰ ফালৰ পৰা মানে পঠাইছিলে
হয় এনেই মানে উ ভিজিত কৰা জেগা মানে কিবা ঐতিহাসিক জেগা তেনেকুৱা গৈ পাইছা নাই
ঐতিহাসিক জেগা বুলি কলে টো এতিয়া মাজুলী পৰে শিৱসাগৰ পৰে আমি মাজুলীও গৈছো শিৱসাগৰ গৈছো চাৰিবাৰ মান আচলতে শিৱসাগৰ এনেকে নিজাকে বুলি যোৱা নাই আৰু মাজুলী হওক বা শিৱসাগৰ হওক কিন্তু এই স্কুলৰ পৰা এইটো শিক্ষামূলক ভ্ৰমণ বুলি নিয়ে নহয়। তেতিয়া গৈছো শিৱসাগৰ গৈছো চাৰিবাৰ মান
হয় হয়
উম মাজুলী গৈছো এবাৰ নে দুবাৰ আছিলে চাগে অ এবাৰ আছিল ছিলে। তাৰ পৰা এইপিনে বহুত ঘূৰি পাইছো আৰু কিন্তু। অৰুণাচল ফালে বেছিকে যোৱা হয় আৰু।
মাজুলী অ মাজুলী কোনখন সত্ৰকাই ভাল লাগিল।
মাজুলী এই কি বুলি আছিলে দেই আউনীআটি সত্ৰখন আৰু এই মুখা শিল্প সত্ৰ নহয় এইটো মুখা শিল্প ভাল লাগিছিলে তাত মানে। বিভিন্ন ধৰণৰ মুখা অ মুখা মুখা শিল্প মানে বহুত ধুনীয়াকে বুজাই দিছিলে আৰু পাহৰি গলো কি কি কৈছিলে কিন্তু বহুত ধুনীয়াকে মানে পৰিৱেশ বিলাক ভাল আছে মাজুলী মানে ঠাণ্ডা তাকে মাজুলী মানে এবাৰে গৈ পাইছো তো এতিয়া ৰাস চাস হৈ থাকে সেইবিলাকো চাব যাম বুলি ভাবি আছো। কিন্তু কি হয়গৈ আৰু
তাততো ৰাসটো বৰ ডাঙৰকে পাতে চাগে।
অ ৰাসটো পাতে বোলা শুনিছো মই গৈ পোৱা নাই তুমি পাইছা নেকি
নাই পোৱা নাই পোৱা নিউজ চিউজে দেখা মই।
আচ্ছা আচ্ছা
মই ৰাস চাই পোৱা নাই
মইয়ো তেনেকে চাই পোৱা নাই কিন্তু যাম বুলি ভাবিছো মানে আমাৰ ভন্টি হেতে গৈ গৈছিলে এবাৰ হা এতিয়া শিক্ষামূলক ভ্ৰমণে গৈছিলে আৰু কিন্তু ৰাস চাবলৈ বুলি গৈছিলে সিহঁতে। তাকে আৰু আহি কৈছে মানে তেনেকুৱা তেনেকুৱা মানুহ বহুত ডাঙৰ ডাঙৰ মানুহ আহে বাৰ ৰাসবিলাক বহুত ধুনীয়া ধুনীয়াকে হোৱা তাকে সিহঁতে কোৱা দেখিয়ে মোৰ যাব মন ইচ্ছা এটা আছে আৰু
বহুত দূৰ দূৰৰ পৰা ম মানুহ হয় চাগে
আহে আহে আহে তাত মানে চেলিব্ৰিট বিলাকো আহে বুলি কোৱা শুনিছো
হয় নেকি
অ মে ইনষ্টাগ্ৰাম ইউটিউবত পপুলাৰ যিবিলাক মানুহ থাকে ন সামাজিক মাধ্যমত যিবিলাক মানে বিকে ওলাই থকা যায় আৰু সিহঁত বিলাকো লগ পোৱা যায় তাকে ভণ্টিয় আহিছিলেতো তাৰ ফটোও দেখাইছিলে মানে বহুত ডাঙৰ ডাঙৰ মানুহ মানো চেলিব্ৰেটি মানুহবিলাকৰ লগত
হয় হয়
উম তাকে মোৰো যাবলৈ ইচ্ছা এটা আছে বাৰু। তাকেহে এতিয়া হা
মিলি যাব লাগিব নহ এবাৰ
তাকে ওলাবা ওলাবা মই অকলে হৈছো দেখি এনেকে যোৱা হোৱা নাই
একেবাৰে কেইবাদিনলৈ যাম চব চাই আহিম।
অহ, ৰাসটো কেইবাদিনো হয় চাগে।
তাকে এদিন গ'লেতো এদিন গৈতো ঘূৰি আহিলে একো মানে
এই তেনেকুৱাকে ভাল নালাগে মানে এ ইমান দিনৰ মূৰত বা বছৰেকৰ মূৰত বা বছৰেকৰটো বাদেই দিয়া এতিয়া আমাৰ কিমান ডাঙৰ হ'লো আজিলৈকে তো এবাৰহে গৈছো চোৱাচোন তুমি। ইমান বছৰৰ মূৰত যাম কি এদিননো আমি ভালকে টাইমটো দিব নোৱাৰিমনে।
হয় - হয় - হয় - হয়
যাব লাগে -যাব লাগে যাম আৰু।
বাকী শিৱসাগৰ গৈছা নাই শিৱসাগৰ?
শিৱসাগৰ গৈছো দেই শিৱসাগৰৰ চাৰিবাৰ মান গৈছো ক্লাছ ছেভেনত চাৰিবাৰ মান গৈছিলো ক্লাছ ছেভেনত থাকোতে প্ৰথম গৈছিলো।
অঁ হয় নেকি।
শিৱসাগৰৰ চাৰিবাৰ মই শিক্ষামূলক ভ্ৰমণ হিচাপে গৈছোঁ। মানে প্ৰত্যেকটো ক্লাছত বেলেগ বেলেগ কে নিয়া তো তহু। মানে হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে আৰু চাৰিবাৰমান গ'লোঁ নেকি।
শিৱসাগৰটো ভাল লাগে বহুত ধুনীয়া জেগা।
ভাল লাগে -ভাল লাগে তাত বিশেষকে তলাতল ঘৰটো ভাল লাগে মোৰ ৰংঘৰ ভাল লাগে।
হয় -হয় তাততো কাৰেং ঘৰটোয়ে মে প্ৰধান চাকটো কাৰেংঘৰ তলাতল ঘৰ।
অহ, এইবিলাকে ঐতিহাসিক এইবিলাক অহ। ভাল লাগে আৰু সিহঁত এবাৰ তুমি গৈ চাবাচোন তুমি গৈছা নে এনেকে পিছে?
শিৱসাগৰ এবাৰ গৈছোঁ দে মই।
আচ্ছা তুমি কেনেকে গৈছিলা শিক্ষামলক ভ্ৰমণ নে বেলেগ?
হয় -হয় শিক্ষা -মূলক ভ্ৰমনে।
আচ্ছা লগৰবিলাকৰ লগত গৈ ভাল লাগে কিবা এটা যে তেনেকে।
অহ, তাকে লগৰবোৰৰ লগত মানে বেছি ভাল লাগিব শিক্ষামূলক ভ্ৰমণত বোলে মানে অলপমান এটা ফ্ৰী পোৱা নাযায় ধৰিবলৈ
অহ - অহ তাকে। তেতিয়াও মানে ভাল লাগে বাৰু মানে ফূৰ্তি এটা হয়। শিক্ষামূলক ভ্ৰমণ মানে আচলতে তেতিয়া আচলতে স্মৃতি বোলা বস্তুোটো নাথাকে আৰু ফটোএখন মাৰিব নাপাওঁ। মোবাইল -চোবাইল নিব নিদিয়ে নহয় তথাপিও মানে কিবা টা স্মৃতি তাত থাকে আৰু মান নিজৰ মনতে মনৰ স্মৃতিতে আৰু।
তে হয় হ'লেও যাব লাগে আৰু এবাৰ।
এতিয়া তাকে এতিয়া তোমাৰ লগত যেনেকে কথা বিলাক পাতিছো ন' মোৰ চকুৰ আগত মানে মই কি -কি কৰিছিলো শিৱসাগৰত, মাজুলী সেইবিলাক মানে মোৰ এতিয়া ভাহি আহিছে মানে চকুৰ আগত। ভাবিছো মানে এনেকে কেতিয়াবা কথা- চথা পাতি থাকিলে এনেকে ভবা হয় আৰু। এনেকে গৈছিলো, তেনেকে গৈছিলো আমুক কৰিছিলো, তামুক কৰিছিলো এইবিলাকে আৰু।
ভালো লাগে বাৰো এনেকৈ মানে পুৰণা কথাবোৰ পাতি।
ভাল লাগে - ভাল লাগে- ভাল লাগে বহুতেই ভালে আচলতে এনেুৱাকে কেতিয়াবা কথা পাতিব লাগে জানচা
হয় -হয় সেইকাৰণে বোলে তোমালও ফোন কৰিলো মানে আগৰ কথাবোৰ পাতো মানে
তাকে -তাকে। তাকে মাজে মই কল কৰি থাকিবা আৰু এনেকেই মানে আগৰ কথাবিলাক পাতিব লাগে ন'কেতিয়াবা আচলতে আমি কি জানা আচলতে সময় সময় নোপোৱা হৈছো আমি যে এইবিলাক তেনেকুৱা ধৰণৰ কথাবিলাক মাতি পেলাই মানুহে কেতিয়াবা আড্ডা মাৰিবলৈ ব্যস্ত হৈ গৈছে আগতে যেনেকে সৰুতে লগৰ বিলাকৰ লগত কথা পাতো বা ঘৰত কি কৰিলো কি নকৰিলো তেনেকুৱা ধৰৰ আজিকালি মানে দিনটো মানে এনেই যায় আৰু কিন্তু লগৰ বিলাকৰ লগত স্মৃতি কোৱা বিলাক পোৰা আগৰ দৰে কটাব নাপাও আৰু। উম, তাকেই। পিছে কত আছা এতিয়া ঘৰতে চাগে?
তাই ঘৰতে আছোঁ দেই ক'তনো যাবা ইমান ৰ'দত।
তাকে দেই ৰ'দটোৰ পৰা মানে আমনিয়ে পাইছো আৰু মই জীৱনতয়ে আমনি লাগিছে কিবা। ৰ'দটোপা যে
ঠাণ্ডা দিন কেতিয়া আহিব তাকে ভাবি আছোঁ।
মই অ বিশেষকে ক'বলৈ গ'লে মই এইটো দিনতকৈ ঠাণ্ডা দিনটোৱে ভাল পাওঁ।
মইতো একেই।
কৰ'ৰবাত যাবলৈও অসুবিধা নহয় পতকে যাব পাৰি এতিয়া বৰ এতিয়া এনেকুৱা চিজনত কেতিয়াবা ৰ'দৰ পৰা যাব নোৱাৰি হয়তো কেতিয়াবা বৰষুণৰ পৰা যাব নোৱাৰি মানে ৰ'দ দিলেও প্ৰব্লেম বৰষুণ দিলেও প্ৰব্লেম।
অ ইমান মানে অসুবিধা হ'লেও এটা থাকেই।
উম ৰ'দ দিলে ৰ'দ নি ৰ'দ দি বহুত দূৰত কেনেকে যাম এনেকে বোলে নাযা বৰষুণ দিলেই টিম- টিম বৰষুণ দিছে কাপোৰযোৰ বেয়া হ'ব তেনেকে যোৱা নহয় আৰু দেই।
হয় -হয়।
উম তাকে তাকে কি ক'বা আৰু মানে যোন খালৰ পৰা প্ৰব্লেমে প্ৰব্লেম
উম হয় হয়
তাকে তাকে বাকী কোৱাচোন তোমাৰ খবৰ খাতি?
খবৰ খাতি মানে এতিয়া আছোঁ আৰু সৰু সুৰা কাম এটা কৰি আছোঁ।
আচ্ছা আচ্ছা ঠিকে ঠিকে ঠিকে নিজৰ মানে চেল্ফ ইণ্ডিপেডেন্ট হৈছে আৰু ন তুমি
হয় তাকে ক'তনো ঘৰৰ পৰা ইমান
তাকে তাকে বহ
নিজৰ নিজৰ খৰচা অ নিজৰ খৰচাটো হলো ওলাইছে মানে তাকে
আচলতে এইটো বয়সত নো কি আৰু ঘৰত দুইয়ে টকা দিব নোৱাৰিলে কি হ'ব নিজৰ ইনকমটোতো কৰিব পাৰিছো এটা সময়তো দিব লাগিব। বাৰু
হয় হয়।
হয় নাই?
হয় হয় তুমি কৰিছা নাই কিবা?